তুমি?
অ শুনিছো শুনিছো কোৱা।
কি কৰিছা।
মই এনেই ভাত খাই কিনে অলপমান। ফোনটোকে চলাই আছিলো তুমি কি কৰি আছা।
ময়ো এনেই আছিলো ৰবা। এনেই বহি বহি মই মানে ওপৰফালে ফেনখনলৈ চাই চাই কিবা ভাবি থাকোতে মনত পৰিল। আমাক কিন্তু প্ৰযুক্তিবিদ্যাই কি কি দিয়া নাই তাকে ভাবিলো তোমালোক। অ তোমাৰ লগত এই প্ৰযুক্তি বিষয়ে। বিষয়টোৰ ওপৰতে অলপমান আলোচনা কৰো নেকি।
হয় তুমি খুব সুন্দৰ এটা বিষয় বাছি লৈছা দেই কাৰণ বৰ্তমান যুগতো। প্ৰযুক্তিৰ যুগ বুলিয়ে কোৱা হয় দিয়াচোন। আৰু আমাৰ দৈনন্দিন জীৱনত প্ৰযুক্তিৰ ভুমিকা। বহুত খিনি আছে। পিখিম বুলিও ক'ব পাৰি গতিকে তুমি ঠিকেই বিষয় এটা বাছি লৈছা কোৱাচোন বাৰু।
আহ প্ৰযুক্তিয়ে ধৰা আমাৰ সাধাৰণ মানুহৰ জীৱন সহজ ভাৱে দ্ৰুত আৰু সুবিধাজনক কৰি। তুলিছে আৰু মানুহ বিলাকক বহুত এলেহুৱা কৰি তুলিছে। কাৰণ ধৰা আমি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুুৱালৈকে যিখিনি বস্তু ব্যয়ৱহাৰ কৰো। মানে প্ৰযুক্তিবিদ্যাৰে। ধাৰিত আমি এতিয়া ধুনীয়াকে ফেনৰ বতাহ যেনেকে খাই আছোঁ এইবিলাক। আগতে যেনেকে বিচনী আছিল। আজিকালি বিচনীৰ ব্যৱহাৰটো প্ৰায় নাই বুলিয়ে ক'ব পাৰি। আজিকালি কাৰেণ্ট গলেও মানুহে বিচনী ব্যৱহাৰ নকৰে হয়তো সকলোৰে ঘৰে। ঘৰে ইনভাৰ্টাৰ হৈ গৈছে আমি ফেনখনৰ ফেনখনৰ তলত যেনেদৰে। আ বতাহৈ আমি আম খাই আছো বা লাইটটোৰ পৰত যেনেদৰে আি পঢ়ি আছো বা যি। যিখিনি যি ধৰণৰ কাম কৰি আছো সেইবিলাকতো প্ৰযুক্তিবিদ্যাৰে দেন। বৰ্তমান সময়ত এই বিজ্ঞান প্ৰযুকতী। এইখিনি সুবিধাজনক ইমান স খিনি সুবিধা কৰি দিছে আৰু আমাৰ জীৱনতটো আটাইতকৈ মানে আহ। ইমান সহজ কৰি তুলিছে দৈনন্দিন জীৱনতটো শিক্ষা হওঁক স্বাস্থ্য কৃষি ব্যৱসায়ৰ। যোগাযোগ পৰিবহন আদি সকলো ক্ষেত্ৰতে তুমি প্ৰযুক্তি ব্যৱহাৰ দেখা পাবাই পাবা।
এনে তুমি কোৱাচোন বাৰু শিক্ষাৰ ক্ষেত্ৰত প্ৰযুক্তিয়ে কেনেদৰে সহায় কৰিছে মানে?
উম শিক্ষাৰ ক্ষেত্ৰত। তোমাৰ বৰ্তমান যুগত প্ৰযুক্তিয়ে বহুখিনিয়ে সহায় কৰিছে কাৰণ তুমি শুনিব পাইছাই চাগে যে। শিক্থলাইন ক্লা পঢিব পাৰে আজালি ডিজিটেল লাইব্ৰৰ পৰা পু পঢ়িব পাৰে কিতাপ। কৰিব পাৰে আৰু শিক্ষা মূলক ভিডিঅৰ জৰিয়তে নতুন জ্ঞানো আহৰণ। আগৰ দিনত তেনেকুৱা নাছিল যেতিয়া আমাৰ যুগত প্ৰযুক্তি বি। ইমান খিনি সম্প্ৰসাৰণ নাছিলে তেতিয়া আমি এইটো সুবিধা পোৱা নাছিলো কিন্তু আজিকালি শিক্ষা। থাকে তোমাৰ অ মানে স্কুল কলেজ যাবই নালাগে অনলাইনত। তে ক্লাছ কৰিব পাৰে বা যদি তোমাৰ কি কয় ক্লাছো কৰা নে। কিবা এটা বিষয় ধৰা তেওঁলোকে বুজি পোৱা নাই এসপ্তাহ ধৰি কিন্ত যিটো কলেজো যোৱা নাই নহয় তেখেতে। কৰে যে অনলাইন ভিডিঅ ওলাই লয় ইউটিউবৰ পৰা বা ধৰি ল গুগলৰ পৰা চাৰ্চ কৰিনে ভিডি। দেও লাগে তেওঁলোকে তাতেও তাৰ মানে প্ৰযুক্তি ব্যৱহাৰ কৰি কিনে নিজৰ জ্ঞান খিনি আহৰণ কৰিব পাৰে। আৰু ডিজিটেল লাইব্ৰেৰীটো আছে, তুমি অ গুগলত তুমি যিকোনো কিতাপ তুমি চাৰ্চ আজিকালি গোটেইটো বিষয় গোটেইটো বিষয়ৰ প্ৰশ্ন উত্তৰ তুমি হাতে হাতে পাই যাবা নহয় জানো? আৰু তোমাৰ মতে শিক্ষাৰ হুম হুম হয়।
অকল শিক্ষাৰ ক্ষেত্ৰতো নহয় আ স্বাস্থ্য সেৱা স্বাস্থ্য সেৱাৰ ক্ষেত্ৰতো মানে ইয়াৰ যথে খিনি ভূমিকা আগবাঢ়ি গৈছে, আধুনিক আ চিকিৎসা যিবিলাক সজুলি আছে বাত টেলিমেডিচিন হওঁক বা অনলাইন আমি যিবিলাক পৰামৰ্শ লব পাৰো বা উন্নত চিকিৎসা ব্যৱস্থাৰ জৰিয়তে যিবিলাক ৰোগ নিৰ্ণয় আমি কৰিব পাৰো, এইবিলাকে মানে চিকিৎসা ব্যৱস্থাটো আৰু আটাইতকৈ অধিক দি সহজ কৰি তুলিছে মানে এই প্ৰযুক্তি বিদ্যাই, আ কিমান কি সজুলি মানে চিকিত সা স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত বা চিকিৎসা সেৱাৰ ক্ষেত্ৰত কিমান কি সজুলি বিজ্ঞানে আগবঢ়াইছে হওক এইবিলাক বিভিন্ন ধৰণৰ তোৰ প্ৰযুক্তিবিদ্যাৰে দেন আৰু অকল স্বাস্থ্য সেৱা বা শিক্ষা সেৱাৰ ক্ষেত্ৰতে নহয় যোগাযোগ ব্যৱস্থাৰ প্ৰযুক্তিবিদ্যা যথেষ্টখিনি অৱদান আগবঢ়াইছে। মোবাইল ফোন, হওঁক ইমেইল সামাজিক মাধ্যম আৰু ভিডিঅ' কলৰ জৰিয়তে মুহূৰ্ততে পৃথিৱীৰ যিকোনো ঠাইৰ মানুহৰ সৈতে আমি যোগাযোগ কৰিব পাৰো কিন্তু আগতে তেনেকুৱা সুবিধা আছিল জানো তেনেকুৱাতো সুবিধা নাছি ল আগতে খালি চিঠিৰ সুবিধাহে আছিল। আগতে ধৰা এখন দেশত থকা মানুহে আনখন দেশত থকা মানুহে কথা পাতিবলৈ চিঠিৰ ব্যৱহাৰ কৰিছিল। বা ৰজা মহাৰ ৰজাৰ দিনত তেওঁলোকে পাৰৰ ভৰিত আহ চিঠি মেৰাই কিনে তেওঁলোকে এনেদৰে মানে কথা আদান প্ৰদান কৰিছিল কিন্তু বৰ্তমান যুগতো সেই আমি আমি তেওঁলোকৰ উও উত্তৰ বা সঁহাৰিৰ কাৰণে আমি অপেক্ষা কৰিবই নালাগে, আমি ছেকেণ্ডত মেছেজ এটা দিলো তাৰে পৰা এক ছে এক মিনিট নহওতে তুমি তাৰে পৰা উত্তৰটো পাই যাবা বা সঁহাৰি পাই যাবা আৰু আগতে যেনেকে ধৰা আ আগতে এজন মানুহে এ এখন দুখন দেশত দুখন দুজন মানুহে ধৰা দুখন দেশত বেলেগ বেলেগকৈ থকাৰ পিছত এজনে আনজনক যেনেকৈ চাব নোৱাৰিছিলে কিন্তু আজিকালি তেনেকা নহয় তোমাৰ এজন মানুহৰ সৈতে যদি মুখামুখি কল কথা পাতিব লগা তোমাৰ হৈ আছে বা তেওঁলোক চাব চাবলৈ ইচ্ছা কৰিছে তেনে তোমালোকে এ তোমালোকে ভিডিঅ' কলৰ জৰিয়তে ধুনীয়াকৈ কথা পাতিব পাৰিবা। বা ইমেইল হওক বিভিন্ন ধৰণৰ সামাজিক মা ধ্যমৰ জৰিয়তে আমি মানে যোগাযোগ ব্যৱস্থাটো আটাই আটাইতকৈ কৰি পৃথিৱীখনৰ ভিতৰততে আটতকৈ সৰু কৰি তোলা তুলি পা তুলি তুলিছো মানে। ব্যৱহাৰ ক্ষেত্ৰতো প্ৰযুক্তি এ প্ৰযুক্তিৰ যথেষ্ট প্ৰভাৱ আছে।
হয় হয় তুমি ঠিকে কৈছা। আচলতে ব্যৱসায় ক্ষেত্ৰতো প্ৰযুক্তিখিনি যথেষ্টখিনি অহাৰি আছে বা সঁহাৰি আছে কাৰণ কিয় জানা নাই অনলাইন ব্যৱসায় ডিজিটেল পেমেন্ট, ই কমাৰ্চ, অনলাইন বেংকিং আদি বিভিন্ন ব্যৱসায় ব্যৱ ব্যৱস্থাই মানে ব্যৱসায়ত আজিকালি অতি সহজ আৰু দ্ৰুত কৰি তুলিছে, অনলাইন ব্যৱসায় তুমি দেখিচাই, অনলাইন আজিকালি তুমি কতো যাবই নালাগে, তুমি অনলাইনে অৰ্ডাৰ কৰা তুমি অনলাইনে দিয়া আজিকালি শাক -পাচলি পৰ্যন্ত অনলাইন পায়। তুমি ক'তো যাব নালাগে গতিকে তাৰে লগতে টোটেল পেমেন্ট আজিকালি আমি অনলাইন গুগল পে, ফন পে এইবোৰ কি কয় আ মানে ব্যৱহাৰ কৰিব পাৰো। আৰু গতিকে তুমিয়ে সমাজে এইখিনি আমাৰ কিমান খিনি সহায় কৰিছে।
হয় হয় তুমি ঠিক কথাই কৈ ছা আৰু কৃষি ক্ষেত্ৰতো প্ৰযুক্তিয়ে এ যথেষ্টখিনি সহায় কৰিছে কাৰণ কৃ ষি যন্ত্ৰ হওক উন্নত বিজ জলসিঞ্চন ব্যৱস্থা আৰু বতৰৰ তথ্যৰ জৰিয়তে কৃষকে অধিক উৎপাদন লাভ কৰিব পাৰে। আজি ধৰক কোনোবা এজন কৃষকে যদি আজি ভাবিছে যে আজি মই এইখিনি শস্য ৰোপন কৰিম তেওঁলোকে বতৰ বিজ্ঞানীৰ দ্বাৰা বা অ মোবাইলত আজিকালি বতৰৰ যিটো মাধ্যম আছে আৰু সামাজিক মাধ্যমৰ সেইটো এপত চালে গমেই পাব যে বৰষুণ দিব নে কিমান ৰ'দ দিব বা কিমান পৰিমানে গৰম দিব আমি আৰু তদুপৰি ধৰা ক্ষেত্ৰত তেওঁলোকে যি খিনি মাটিত মানে তেওঁলোকে যি খিনি মাটিত ধৰা খেতি কৰিব আজিকালি প্ৰযুক্তি বি দ্যাৰ জৰিয়তে তেওঁলোকে সেই মাটিখিনিত খেতি কৰিবৰ কাৰণে কি- কি ৰাসায়নিক দ্ৰব্য দিব লাগিব বা মাটিত আহ খেতি কৰিবলৈ উপযুক্ত পিয়েডচৰ মাত্ৰা আছে নে নাই সেইখিনি পৰ্যন্ত তেওঁলোকে গম পাই যায় আৰু ধৰা স্বাস্থ্যৰ ওপৰত প্ৰযুক্তি বিদ্যাৰ যথেষ্টখিনি প্ৰভাৱ পৰে বিশেষকৈ ছাত্ৰ- ছাত্ৰীৰ ওপৰত কাৰণ তেওঁলোকে তেওঁলোকে আজিকালি মোবাইলৰ পৰাই পঢ়ে বুলি ক'ব পাৰি বা তেওঁলোকে মাক দেউ ক মোবাইলৰ পৰা প্ৰশ্ন উত্তৰ উলিয়াম বা পঢ়িম বুলি কৈ পেলাই বিভিন্ন ধৰণৰ সামাজিক মাধ্যমৰ জড়িত হৈ থাকে বা অনলাইন গেম খেলি থাকে। যাৰ ফলত তেওঁলোকৰ স্মৃতি, -শক্তিও কমি যায়, শাৰীৰিক চাপ আৰু মানসিক পিছত দুটাই বৃদ্ধি পায় আৰু সেইবাৰে সেইকাৰণে আজিকালি ছাত্ৰ - চাত্ৰিকৈ বি এইবিলাক দীঘলীয়া সময় ধৰি মোবাইল বা কম্পিউটাৰ ব্যৱহাৰ কৰিলে তেওঁলোকৰ চকুৰ সমস্যা আহি পৰে টোপনি ৰ অসুবিধা, মূৰৰ বিষ আৰু শাৰীৰিক বিভিন্ন ধৰণৰ মানে শাৰীৰিক সমস্যাত তেওঁলোকে ভুগিবলগীয়া হয় যাৰ ফলত তেওঁলোকে মানে যথেষ্ট -যথেষ্টখিনি তেওঁলোকে পঢ়া - শুনাত মনোযোগটোও কমি আহে বা তেওঁলোকৰ স্মৃতি- শক্তিও কমি আহে কাৰণ তেওঁলোকে যদি মোবাইলটোতে এনি - খালী ব্যস্ত হৈ থাকে ৰাতিপুৱাৰ পৰা ৰাতি - ৰাতি শুৱালৈকে তেওঁলোকে তেনেহলে তেওঁলোকৰ যিখিনি মগজুত মনত ৰাখিব পৰা শক্তি আছে, বা যিখিনি তেওঁলোকৰ মানে জ্ঞান আহৰণ কৰিব পৰা ক্ষমতা আছে সেই সকলোবোৰ লাহে -লাহে মানে হ্ৰাস হৈ আহিব কমি আহিব মানে।
হয় -হয় তুমি একেবাৰে ঠিক কৈছা। তুমি ঠিকে কৈছা আচলতে এই যে প্ৰযুক্তি আৰু প্ৰযুক্তি ফলত যে অহা হয় এইবোৰ অনলাইন গেম আৰু ফোন এইবোৰৰ কাৰনে বহুত ছাত্ৰ- ছাত্ৰী তাৰমানে আজিকালি ধ্বংসৰ পথত যাই আছে কাৰণ তেওঁলোকে বেছি ইউজ কৰিছে বেছি ব্যয়ৱহাৰ কৰিছে যিখিনি সময় ব্যৱহাৰ কৰি কিনে যি সময় ভাল কামত কটাব পৰা তেওঁলোকে ভাল কামত নখটাই তেওঁলোকে কৰে সময় নষ্ট -সময় নষ্ট কৰাৰ বিপৰীতে যদি ভাল কামত কটালে হয় তেতিয়াহলে একো অসুবিধা নাই প্ৰযুক্তি তেওঁলোকৰ কাৰণে আটাইতকৈ ডাঙৰ সুবিধা হৈ পৰিব আটাইতকৈ ডাঙৰ তেওঁলোকৰ মানে ভৱিষ্যত উন্নতি এটা পথ হৈ পৰিব কিন্তু আৰু তুমি লক্ষ্য কৰিছা নে নাজানো আজি আজিকালি -আজিকালি এই চাইবাৰ অপৰাধ বিষয়টোক ডাঙৰ সমস্যা এটা হৈ পৰিছে দেই কাৰণ এই যে হেক কিং, ফিচিং,, অনলাইন জালিয়াতি, তথ্য চুৰ কৰা, আৰু ভুৱা খবৰ পৰি প্ৰযুক্তিৰ অপব্যৱহাৰৰে ফল। মানে মানুহে ভাল মাল ক্ষেত্ৰত এইটো ক্ষেত্ৰত ভাল ক্ষেত্ৰত এই প্ৰযুক্তি টো ব্যৱহাৰ কৰা নাই বা মানুহৰ হেকিং, মানুহৰ ফন হেক কৰি কেনে মানুহৰ অনলাইন একাউণ্ট একাউণ্ট হেক কৰি কেনে লগতে তেওঁলোকৰ ভিতৰোৱা যিবোৰ নথি -পত্ৰ, উচ্চ তথ্য সেইখিনি চুৰ কৰি আৰু ভুৱা খবৰ বোৰ অনলাইনৰ যোগেদি যিবোৰ বিলাই ফুৰে, এইখিনি প্ৰযুক্তি হৈছে এটা এটা অপব্যৱহাৰ এইখিনি ভাল ব্যৱহাৰ তেঁওলোকে কৰিব জানা নাই বা আমাৰ মাজতো বহুতে আমি এই এই সঠিক ব্যৱহাৰ কৰিব জানা নাই আচলতে এই যে সমস্যাবোৰ গৈছে এইবোৰ ৰোধ কৰিব পাৰি কিন্তু কি জানানে সচেতন ভাৱে প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগিব আমি। সচেতন হব লাগিব সকলো বস্তু মানে ব্যৱহাৰ কৰোতে লগতে শক্তিশালী পাছ ব্যৱহাৰ কৰ লাগিব ভুৱা- তথ্যত বিশ্বাস কৰিব নালাগিব আৰু ব্যক্তিগত -তথ্য সুৰক্ষিত ৰাখিব লাগিব আমি নিজে গম পাব লাগিব যে আমি আমাৰ আমি আমাৰ তথ্য খিনি কেনেকে সুৰক্ষিত কৰি ৰাখিম বা কেনেকে এই বস্তু খিনি তাৰ মানে বেলেগৰ হাতত নাপায় নহয় জানো? আৰু তোমাৰ মতে এই যুৱ প্ৰজন্মই, হয় কোৱাচোন? উম
অ', তুমি বাৰু তাকে তুমি ঠিক কথাই কৈছা মোৰ -মোৰ মতে ধৰা যুব প্ৰজন্মই প্ৰযুক্তি যথেষ্টখিনি ভালদৰে মানে তেওঁলোকে ব্যৱহাৰ কৰিব লাগিব। কাৰণ শিক্ষাৰ ক্ষেত্ৰত হক বা দক্ষতা বিকাশৰ আৰু সৃষ্টিশীল কামৰ বাবে প্ৰযুতি ব্যৱহাৰ কৰা উচিত। অপব্যৱহাৰৰ বাবে মানে যুৱ- প্ৰজন্মই সদায় আঁতৰি থকা উচিত কাৰণ যুৱ প্ৰজন্মৰ যিখিনি বয়স এই বয় থিয় বয়স খিনিত তেওঁলোকে মানে এ তেওঁলোকে আচল -আচল পথটোত নিৰ্বাচন কৰিবলগীয়া সময় হৈ পৰে আৰু এই পথ খিনিতে যদি তেওঁলোকে নিজৰ ভালদৰে আহ ভৱিষ্যত -ভৱিষ্যতৰ লক্ষ্য নিৰ্ধাৰণ কৰিব নোৱাৰে বা তেওঁলোক অ প্ৰযুক্তিবিদ্যাৰ অপব্যৱহাৰ কৰি থাকে বা মোবাইলৰ অপ অপব্যৱহাৰ কৰি থাকে তেনেহলে তেওঁলোকে ভবিষ্যতে কোনো ধৰণৰ ভাল নাগৰিক হিচাপে প্ৰতিষ্ঠ হবই নোৱাৰিব বা ভৱিষ্যতে লোক তেওঁলোকে তেওঁলোকৰ লক্ষত মানে উপনীত হ'বই নোৱাৰিব। আৰু চৰকাৰে বিভিন্ন ধৰণৰ মানে এই প্ৰযুক্তিবিদা ব্যৱহাৰৰ ক্ষেত্ৰত আহ তোমাৰ বিভিন্ন ধৰণৰ পদক্ষেপ লব লাগে বা অৱলম্বন কৰিব লাগে আৰু তুমি ধৰা যেনেকে কলা প্ৰযুক্তি ক্ত বিদ্যাৰ আহ ভাল গুণো আছে বা বেয়া গুণো আছে আজিকালি মানে সকলো বস্তু য এটা ভাল গুণ থাকে যদি এটা বেয়া গুণ থাকিবই। সেই ভাল ভাল গুণ বিলাক আমি আকোৱালি লৈ বেয়া গুণ বিলাক আমি সদায় আঁতৰি আঁতৰি যোৱাত টোহে মানে আমি আঁতৰি আতৰি কিনে আমি সেই বস্তুবিলাক মানে আকোৱালি লাগ তেতিয়াহে যদি আমি আমাৰ ভৱিষ্যত জীৱন সফ হব প পাৰো।
আৰু মোৰ মতে ধৰা প্ৰযুক্তি আধুনিক সভ্যতা এক অমূল্য উপহাৰ হৈ পৰিছে আহ ইয়াৰ সঠিক ব্যৱহাৰে মানুহৰ জীৱন অধিক সহজ আহ উন্নত আৰু সমৃদ্ধ হয়। কিন্তু অপবয়ৰে বিভিন্ন সমস্যাৰ সৃষ্ট কৰিব পাৰে তুমি যেনেদৰে ক'লা হেকিং ফিচিং মানে নিজৰ আহ তথ্য চুৰ কৰা এইবিলাক বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয় দিয়াচোন। সেয়েহেযুক্তিবিদা আমি সদায় দায়িত্বশীল আৰু সচেতন ভাৱে ব্যৱহাৰ কৰিব লাগে, মানে মোৰ মতে ব্যৱহাৰ কৰিব নালাগে।
হয় তুমি আজি খুব তুমি হয়। তুমি একদম ঠিক কৈছ আৰু তুমিো সুন্দৰকৈজি বুজাই দিলা আজি আলোচনা খিনি মোৰতো বহুত উপকাৰী লাগে। আৰু আশা কৰো আমাৰো লাভ হব আৰু আমি এই কথা খিনি বেলেগকো যাতে জনাওঁ। আজি ইয়াত তে সামৰিছো, আমি আগলৈকে কথা পাতিম।
ঠিক আছে আজিলৈ সামৰো।
ঠিক আছে বাৰু ধন্যবাদ